আহ কি কৈছা
এ আছো দিয়া
অ মই আছো ইমান গৰম বাহিৰতে বহ আছো
অ আমাৰ ফালে আজি অলপ ডাৱৰীয়া নিচিনা হৈছে আৰু অকণমান কিন্তু মানে গৰম হৈ আছে গ
অ অ নাই নাই আমাৰ এইফালে অকণ ডাৱৰীয়া নিচিনা হৈছে মানে ৰ'দটো ওলাই এবাৰ ডাৱৰীয়া ওলাই এবাৰ ৰদটো ওলাই এবাৰ ডাৱৰীয়া
নাই ৰদ ৰ'দটো কমকে দিছে কিন্তু মানে গৰমতটো বহুত আছে এতিয়াও কিন্তু কালিতকেতো ভাল আছে ভাল লাগিছে আজি
অ অ ভাল ভাল
বাকি খোৱা বোৱা হ'ল?
কিন্তু ৰ'দটো দিব চাগে অলপ পিছত
নাই আজি ডাৱৰীয়া হব নেকি, বাৰু এনেকে থাকিলেও কথা নাই এনেকে থাকিলেও পাৰি, কিন্তু একে টেক টেককে দিব বেছিকে থাকিব নোৱাৰা যায়। কালি ৰাতি বৰষুণ পৰিছিলে নহয়, তোমালোকৰ তাত পৰিছিলে নে।
আমাৰ ইয়াত ৰাতি বৰষুণ পৰা নাই, তোমালোকৰ তাত ৰাতি বৰষুণ পৰিছিলে নেকি?
পৰা নাই নেকি।
ছয়টা মান বজাত আমাৰ ইয়াত, অ, সন্ধিয়া টাইমত আৰু। পৰিছিল, পৰিছিলে পৰিছিলে এয়া পাঁচ মিনিট মানত বহিছিলে।
কিন্তু যিয়ে নহওঁক কিন্তু ভালকে পৰিছিল দেই।
উম, আজিকালি বৰষুণ বিলাকৰ, আজিকালি বৰষুণ বিলাকৰ মানে তোমাৰ সময়সীমাটো বহুত স
অহ, এইটো প্ৰদূষণ চদূষখনৰ কাৰণে চব চবেই হৈছে চবক কাৰণেই হৈছে আৰু।
উম, এই প্ৰদূষণ বিলাকৰ কাৰণে মানে তোমাৰ আমাৰ যোনটো বৰষুণৰ যোনটো স্তৰ সেইটো সেইটো তোমাৰ মানে আহিব নোৱাৰে ন, তলত পৰিব নোৱাৰে।
বৰষুণতো কেনেকে হ'ব এতিয়া, গছ গছনি হ'লে সেইকাৰণে নাই নোহোৱা হৈছে গছ গছনি বিলাক কমি গৈছে, বৰষুণৰ মাত্ৰাতটো কমি গৈছে।
অ, অ, এয়া নাই এই ভাত খাম এতিয়া, চাহ খালো।
মই এ খা উম, নাপালো বাৰু মই এতিয়া দেৰিকে খাম মই চাহ তাহ খালো।
অ, চাহ খোৱা হ'ল ন, উম।
চাহ আজি, চাহ
অ, অ, হয় হয়।
হে কাণে খালো।
হয়। অ, হয়। অ, হয় হয়। আজি ক'তো যোৱা নহয় ন কি।
আজি-আজি নাই ক'তো নাযাওঁ, হেল্ল'।
অঁ
শুনিছানে, অঁ এই নেটৱৰ্কতটো দিগদাৰ মানে আমাৰ এইফালে।
এই মহাবিদ্যালয়ত যোৱা নহয়।
আজি নাই-নাই গৰম যে আকৌ পৰীক্ষাও পাইছে, পৰীক্ষাত একেবাৰে যাম আৰু।
পৰীক্ষা কিমান তাৰিখৰ পৰা।
পৰীক্ষা আঠ তাৰিখৰ পৰা।
অঁ, অ-অ, ভালকে পঢ়া শুনা হৈছে নে নাই।
কৰি আছো।
উম, তোমাৰ এ কি বিভাগ তোমাৰ বিভাগটো কি আছিলে।
বিভাগ।
অৰ্থনীতি ন অৰ্থনীতি নো - ভালেই নহ আজিকালি আৰু চাব গ'লে আমাৰ আমাৰ-আমাৰ ভাৰতৰ অৰ্থনীতিটোতোন বহুত তোমাৰ হেৰি হৈ গৈছেগে।
অঁ দা মানে তললে গৈছে আৰু মানে তললৈ নহয় তাৰ আগতকে অলপ ভালেই হৈছে।
ডেভলপমেন্ট ডেভলপমেন্ট-ডেভলপমেন্টৰ ক্ষেত্ৰত তোমাৰ কেনেকুৱা পাইছা।
তেনেকে ক'বলৈ গলে কি কম এতিয়া, ভালো হৈছে বেয়াও হৈছে
উম উম।
ভাল হৈছে, কিছুমান ক্ষেত্ৰত বেয়া হৈছে।
উম উম, তাকেইটো ন এতিয়া আচলতে এইটো ভাল হ'ব লাগে ন এক চব মানে
অঁ এইটো ডেভলপ মানে উন্নয়ন হলেহে বস্তুটো হেৰি হয়।
উম উম, হয় হয়- হয়, দেশত উন্নতিত মানে তোমাৰ হেৰি উন্নয়নটো উ উন্নয়ন হৈছে উন্নয়নৰ ক্ষেত্ৰত আকৌ উন্নয়ন কৰিব গৈ গছ গছনিবোৰ ধ্বংস কৰি দিছে যে সেইটো আ বস্তু আকৌ মই বহুত বেয়া পাওঁ, এতিয়া এতিয়া-এতিয়া চোৱা আমি গৰমতে এতিয়া আমি থাকিব পৰা নাই।
অঁ উন্নয়ন কৰিব গৈ এফালে উন্নয়ন কৰিছে, এফালে চব মানে ধ্বংস কৰিছে। মানে চব বস্তু বেয়া ভাল দিশ এটা থাকে ন। কিন্তু, সেইটো মানে চাই চিন্তি কৰিব লাগে আৰু। আমিটো এতিয়া সৰু মানুহ, চৰকাৰ আছ
হয় হয় হয়। সেইটোয়ে ন তাকেটো নিজে কিয়া। কিন্তু গছ গছনিবোৰ উ হয় হয়
এই মানুহ বিলাক মানে এনেকুৱা হৈছে, চোৱা্থাটো যদি আহিছে, শুনিছানে? হেল্ল' অ এতিয়া যদি ৰাস্তাটো আহিছে অ ৰাস্তাটো আহিছে যদি দহ লাখ এ বোলে মই কেইটা দুই লাখ মানে বনাই দিওঁ বাকীখিনি হাত পেলাও সেনেকুৱা নিচনা হয়।
হয় হয় কিন্তু সেইটো সেই সেইটো সেইটো সেইটো তোমাৰ হেৰি হয় কিনটো তোমাৰ কি হয় এই গছ গছনিবোৰ কাটিব নালাগে আচলতে।
এ গছ গছনি বুলি নহয় চব মানে চাই চিন্তি কৰিব লাগে চব বস্তু।
হয় হয় আমাৰ এতিয়া ভাৰত
ক এইবিলাক এ এতিয়া নিবনুৱা সমস্যা বেছি হৈছে হয় নিবনুৱা সমস্যা বেছি হৈছে নিবনুৱা সমস্যা বেছি হোৱাৰ কাৰণে মানে অলপ চাই চাপ্ট্ কৰিব দিব লাগে। মানে চাহ চাকৰি বিাক কাৰণে অলপ সুবিধা কৰি দিব লাগে।
হয় হয়।
আজিকালি শিক্ষিতৰ হাৰটো বেছি হৈছে মানে সেইকাৰণে নিবনুৱা সমস্যা হৈছে। মানে চাকৰিতটো কমাই দি কম যাতে চাকৰি হেৰি চিট কম থাকে। এতিয়া আছে পোস্ট যদি দুশটাা থাকে এতিয়া মানে নিবনুৱা সমস্যা এনেকুৱা কাৰণে বৃদ্ধি হৈছে চব আজি কালি মানে শিক্ষিত হৈ পৰিছে ন।
হয় হয়। তেতিয়া চাবা তোমাৰ কি হৈছে হয় হয় তেতিয়া তোমাৰ
উ দেশখন উন্নয়ন হোৱা মেইন কাৰণটো হৈছে মানে নিবনুৱা সমস্যা বৃদ্ধি হৈছে কাৰণ যদি চব ছী বিলাক যদি চব পঢ়ি কৰি ঘৰতে থাকে দেখনৰ উন্নয়ন কি হ'বনো।
হয় হয়।
অ কোৱাচোন কিনি
সেয়াই নহ এতিয়া দেশৰ আমাৰ এতিয়া অ ভাৰত ইমান নিবনুৱা আছে তেওঁলোকক আহ সংস্থাপনৰ কাৰণে মানে বহুত মানে উম বহুত তোমাৰ উদ্যোগ প্ৰতিষ্ঠান আছে আজিকালি তোমাৰ উদ্যোগ প্ৰতি ব্যক্তিগত খণ্ড উদ্যোগ প্ৰতিষ্ঠান তাত তোমাৰ তোন এ তেনেকুৱা দৰমহাও উ ভাল পোৱা নেযায় তেওঁ মানে ইমান শিক্ষা দীক্ষা থকাৰ পিছতো তেওঁলোকে লাষ্টত গৈ পেলাই কোনো এখন ব্যক্তিগত অনুষ্ঠানৰ বা প্ৰতিষ্ঠানত তোমাৰ এ কাম কৰিব লগীয়া হয় কিন্তু সেইটো আচলতে কি যাৰ তোমাৰ আচলতে শিক্ষা আছে হয় তুমি যে যিটো মানে তুমি পাব লাগে তুমি সেইটোৰ পৰা বঞ্চিত হৈ তুমি এতিয়া বহুত তাতকে তুমি মানে কম কম আহ কম হে মানে কম হেৰি থকা তোমাৰ মানে কামৰ যোনটো কম তুমি আচলতে পাব লাগে তুমি এটা ভাল কাম তুমি পাই আছা কিবা সেইটো কামতকে তুমি বহুত কম তলৰ কাম এটা পাই আছা কিন্তু তোমাৰ শিক্ষা শিক্ষাতো চাই পেলাই তোমাৰ সেই সেইটো আচলতে নিমিলে ন
আজিকালি মানে কি তোমাৰ শিক্ষিত হাৰটো মানে কিয় বেছি হৈছে আজিকালি শিক্ষা বহুত লাগে বহুত লাগে কাৰণে মানে আজিকালি চবেই চা কৰি কাৰণে চববিলাকহঁতে বহুত বহুত পঢ়ে ন আজিকালি কোনো মানে এই বোলে এ মে মেট্ৰিক টো পাছ কৰিলো এতিয়া ঘৰত এতিয়া এনেকে ছাগলী পুহিম গৰু পুহিম বোলে কোনো নেচাই নাথাকে চবেই আজিকালি মানে বি এ তটো পাছ কৰেই বা পঢ়া বিলাকততো আও পঢ়ে ন মাছটনীৰ কাৰণে বা পঢ়ে‌ মাষ্টাৰৰ কাৰণে পঢ়ে কিন্তু যদি চাকৰি পালে পালে আৰ্মি চাৰ্মি সেইবিলাক সোমাই গ'ল মানে এইবিলাক ছে ছে সোমাই গ'ল যদি নহ'ল নাই কিন্তু সব ল'ৰা ছোৱালীতো নহ'ব ন চব ল'ৰা ছোৱালীতো চবৰে মনটো বেলেগ বেলেগ হয়
হয় হয় তাকেই তাকে তাকে তাকে এতিয়া তোমাৰ কি হয় এতিয়া তোমাৰ কি হয় তোমাৰ হেৰি ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠান কিছুমান তোমাৰ ভাল আছে তোমাৰ আচলতে হেৰী চাই পেলাই পইচাটো দিয়ে কিন্তু তাৰ ওপৰতো নিৰ্ভৰ কৰিব নোৱাৰি ন আপ তোমাৰ আজি চ আজি তুমি কৰি আছা কালি তোমাক যদি কয় তুমি ইয়াৰ পা যোৱাগে তুমি গুচি আহিব লাগিব কিন্তু তোমাৰ মানে কি হয় তোমাৰ এই শিক্ষাটো তেতিয়া অথলে যোৱা নিচিনা হৈ যায় তোমাৰ শিক্ষাটো ক'তো হয় কিন্তু তুমি যদি এটা এস যদি তুমি যদি এটা ভাল যদি তুমি চাকৰি তাকৰি কৰি থাকা তেতিয়াহ'লে তুমি কাৰো তলত চলিব নেলাগে তুমি নিজৰ কামত তুমি ভালকে কাম কৰিলে হ'ল আৰু মাহেকীয়া মূৰত তুমি দৰমাহাটো পাই থাকা আৰু তোন তোমাৰ এ চাকৰি শেষ জীৱনৰ পিছত তোমাৰোন আৰু হেৰি থাকে ন তোমাৰ পইচা চইচা প পাই থকা যায় বা কিছুমানত এ এ এবাৰতো দি যায় সেইবিলাকৰ ক্ষেত্ৰতো মানে ভাল আৰু
এ চব চব মানে চ কি মানে চব চব চৰি মানে চাকৰি চৰকাৰী যে হ'ব লাগিব সেইটো কথা নাই স মানে এনেকুৱা এটা সুবিধা কৰি দিব লাগে হেল্ল' অ এ এনেকুৱা এটা সুবিধা কৰিব লাগে কিন্তু বেচৰকাৰী বিলাকত বেয়া নহয় ন বে গাড়ীতটো ভাল আছে কাৰণ বোলে চৰকাৰী আছে চ সুবিধা নহয় বেচৰকাৰীো কিছুমান দৰমহা বহুত দিয়ে চাবাচোন ব্লেম ব্লে তুমি মাহত যদি চৰকাৰীটোত পোৱা দুহেজাৰ টকা কিছুমান এনেকুৱা দিয়েুমি যদি ভালকে কাম কৰা বেচৰকাৰী বিলাকত বহুত দৰমহা দিছে বাাচোন তোমাৰ কামৰ ওপৰত চাই পেলাই এতিয়া চবিলে কাম কৰে ন আজিকালি পইচা কাৰণ এতিয়া তুমি সেন খিনি সেইটো সুবিধা কৰি দিব লাগে যা তাতে চবেই পায়
হয় হয় হয় এতিয়া নিবনুৱা সম নিবনুৱা সমস্য়াতটো আমাৰ ইয়াত বহুত বৃদ্ধি পাই গৈছে হয় উম উম তেনে এনেকুৱা হলে মানে কি হয় আমাৰ উ যিমান নিবনুৱা হৈ থাকিব ন আমাৰ ভাৰতত কিমান তুম কি হব তোমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত তোমাৰ ৰখি যাবৈেভলপমেণ্ নহবহয় নিবনুৱা থিলে
অ নিবনুৱা নিবনুৱা সমস্্যাটো মেইন প্ৰধান কাৰণ হৈছে মানে প্ৰধান কাৰণ হৈছে যদি জীৱনৰ সমস্য়াই হয় আমি নতুন প্ৰজন্মৰ উনতহে উন্নয়ন কৰিব ন কতনো এতিয়া মানে হেৰি বয়সৰ মানুহ বিলাকে কৰিব এতিয়া আমি তুমি বোৱা পঢ়িলা ইঞ্জিনিয়াৰ হয় ন তোমাৰ দেউতাই মেটিক হ'ব পাই দিয়াচোন পঞ্চম শ্ৰেণীলৈকেও পঢ়িব পাৰে কিন্তু সেই পঞ্চম শ্ৰেণীৰ মানুহটোৱে তোমাৰ অ তোমাৰ মানে পঢ়াখিনিৰ উপৰত যানো যাব সেই মানুহ ত এই সিমানখিনি ভাবিব নোৱাৰিব তুমি যিমানখিনি পাৰিবা
হয় হয়
জানে মানে চাব লাগে আৰু চবফালে দিব লাগে যাতে কোনো একো হেৰি হ'ব নোৱাৰে দেশ কোনো একো নহয় অ ল'ৰা ছোৱালী বিলাকত সংচ তামন হয়
হয় হয় তাকে এতিয়া নিবনুৱা সমস্যাটো আচলতে দু আ দুষ হ'ব লাগে সকলোৱে আৰু আচলতে আমাৰ এ ছাত্ৰ ছাত্ৰী সকলেও ভুল আছে তেওঁলোকে মানে কি কৰে তেওঁলোকে আজিকালি মোবাইল ফোনত বহুত বেয়া ব্যস্ত থাকে সেইটো আচলতে বেয়া উম